নমস্কাৰ
অ নমস্কাৰ আপুনি ফ্ৰী আছে নে অকমান
অঁ মই এতিয়া ফ্ৰী আছোঁ বাৰু
অ আপোনাৰ লগত মই এ আজিৰ সমাজত দৈনন্দিন জীৱনত মানুহে কেনেধৰণৰ ক কৰ্ম হাতত লৈ নিজৰ দৈনন্দিন জীৱন বিলাক অতিবাহিত কৰিছে ওপৰত অকমান আপুনি যদি মোক বহলাই কয় এতিয়া ভাল পালোহেঁতেন
হয় মানে এটোতো চবৰে মানে জীৱন বোৰ বেলেগ বেলেগ সকলোৰ কাৰণে মোৰ কাৰণে যিটো ভাল সেইটো বেলেগৰ কাৰণে বেয়াও হ'ব পাৰে তেনেকুৱা নিচিনা গতিকে সেইটো মই বেলেগৰো নকওঁ মই মোৰ নিজৰটোৱে ক'ব বিচাৰোঁ বাৰু
ঠিক আছে
মই ৰাতিপুৱা চ চাৰে চাৰিটা পাঁচটাত আইতাতো গৰম দিন সেইটোত অক সোনকালে উঠো উঠি পেলাই মই অলপ মানে শৰীৰ চৰ্চা কৰো আৰু দৌৰা ধঢাপ দৌৰো অপ অলপ ব্যয়াম কৰো তেনেকে
হয় হয়
পিছত ঘৰলৈ আহো আহি পেলাই নিজৰ চাহকাপ নিজে বনাই খাই লওঁ তেতিয়া সূৰ্য উদয় হয়েই আৰু প্ৰায় পাঁচটা দহ পোন্ধৰ তেনেকুৱা অলপ সোনকালেই হয় তথাপি মানে তেতিয়া সূৰ্যটো ওলাই আৰু পিছত অলপ মই এতিয়া পঢ়াৰ ষ্টুডেন্ট যে এ সেইটো কাৰণেো অলপ পঢ়ো আৰু এক ডেৰ ঘন্টা পিছত পঢ়ি গা পা ধুম গা পা ধুই ধুই আপোনাৰ অকমান মানে ভগৱানক আৰাধনা কৰাৰ নিচিনাই হয় তেনেকে ভগৱানক ত ধনা কৰি যদি মোৰ স্কুল যোৱাৰ কলেজ যোৱাৰ মানে কিবা। কাম থাকে তেতিয়া কলেজ স্কুল যাওঁ আৰু এতিয়াতো গৰমৰ বন্ধ, গৰমৰ বন্ধ কাৰণেতো। বন্ধই হৈ আছে। এতিয়া ৰুটিনখন বেলেগ আৰু-
এনে স্কুল খুলিলে বা কলেজ খুলিলে কলেজৰ পৰা আহ- দুটা তিনটামান বজাত আহো। তেতিয়া আহি- ভাত পানী খাওঁ। ভাত পানী খাই- আহ অলপ ৰেষ্ট লওঁ, ৰেষ্ট লৈ পেলাই- আহ হেৰি টিউচন থাকিলে টিউচনলৈ যাওঁ। নাথাকিলে ঘৰতে থাকো আৰু তাৰপিছত সন্ধিয়া হয় আৰু ছয়টা সাত ছয়টা মান বাজে চাৰে ছটা- তাৰপিছত আকৌ পঢ়া টেবুলত বহো বহি পেলাই। ৰাতি নটামান বজাত ভাত খাই পেলাই- আকৌ শুই দিওঁ, আৰু তেনেকে আৰু এনে যদি এতিয়া। গৰম বন্ধ হিচাপত কবলৈ যাওঁ। তেতিয়া আজৰি সময় পালে অলপ ফুৰা চকা হয় ঘূৰিবলৈ যোৱা হয়। আকৌ নহ'লে এয়া কি বুলি কয় কিতাপ পঢ়ো আজৰি সময় পালে। তেনেকেই মানে মই আপোনাৰটো কেনেকুৱা বাৰু অলপ
অ আপুনি কোৱাৰ দৰে-
হয়, হয়।
মোৰো এ প্ৰচেষ্টা বিলাক তেনেকুৱাই বা আহিলে বিলাক। তেনেকুৱাই ৰাতিপুৱা। শুই উঠাৰ, শুই উঠাৰ পাছত।
উম।
প্ৰথমতে সেৱা এটা জনাই। এ আই মাতৃক আই মাতৃ মানে ধ ধৰতিমাক মানে ন মাটিক নমস্কাৰ। ভৰি পৰি কৰি ভৰি তাতে দিওঁ, তাৰ পাছত। ওলাই যাওঁ ফুৰিবলে মানে ঘূুৰো বা ফিল্ডত নিজৰ শৰীৰ চৰ্চাৰ কাৰণে দৌৰা দৌৰি কৰিবৰ কাৰণে যাওঁ। দুই তিনি পাক মান দৌৰি আহি আহ আহ ঘৰৰ চোতালতে।
হয়।
এ অকমান জেগা আছে। মুকলিমৰিয়া সেই মুকলিমৰীয়া জেগাত। কিছুমান আসন কৰো, বৰষুণ দিলে। বৰষুণ বতৰ হ'লে যেনেবা বাৰাডা বা ভিতৰত কৰো। তাৰ পাছত তাতে ধুনীয়াকে দুটামান প্ৰাণায়াম কৰোঁ। আৰু তাৰ পাছতে। এ ম এ মেডিটেশচন বুলি কৈ সেইখিনি কৰা যায় আৰু। পাঁচ মিনিট মান ভগৱন্তৰ নামত ধ্যান কৰাৰ কথাটো কৈছিলো।
হয়, হয়।
ধ্যান কৰো তাৰ পাছত গা পা ধুই ওলাই কৰি।
হয়, হয়।
আহ ধূপ চাকি লৈ ভগৱন্তৰ ওচৰত। প্ৰাৰ্থনা কৰো আৰু যাহতে নিজৰ জীৱনটো ভালে কুশলে যাওঁক। আৰু সকলো মানুহৰ লগতে মিলাত। পিছাকে থাকিব পাৰো তাৰ বাবে অকমান নিজৰ কাৰণে বা ঘৰখনৰ কাৰণে বা পৰিয়ালৰ কাৰণে বা সমাজৰ কাৰণে অকনমান নেদেখাজনক ভগৱন্তক আহ প্ৰাৰ্থনা কৰি ওলাই কৰি আজৰি সময় পালে চাহকাপ বনাই নিজে খাওঁ তথা নহলে বা ভাত পানী খাই তেনেকে অফিচত যোৱা হয় নতুবা কাম কাচ থাকিলে সম সমাজৰ কাম কাজ থাকিলে সমাজলৈ গৈ কিছুমান কথাবিলাকৰ লগত এ বা কিছুমান মানুহৰ লগত আলোচনা বিলোচনা কৰি আহ কিবা এটা ভাল সমস্যাবিলাক
হয় হয়
ভাল দিশলৈ নিবৰ কাৰণে প্ৰচেষ্টা কৰোঁ তেনেক একে জীৱন শৈলী মোৰ আঁহ চলি আছে বুলি ক'ব লাগিব এতিয়া গৰম বন্ধ পাইছো হয়তো সময় পালে অকমান দূৰলৈ মানে অসমৰ বাহিৰ বুলিয়ে ক'ব লাগিব থাকিব ওচৰ হলেও যেনেকে শ্বিলং মেঘালয় আহ তেনেকাত এ যোৱাৰ এটা মানস বা ইচ্ছা পু়হি ৰাখিছো সেইটো ইচ্ছাও ভগৱন্তই পাৰ কৰা বা সম্পূৰ্ণ হবলৈ কাৰণে এ প্ৰাৰ্থনা কৰিম আৰু সম্পূৰ্ণ হবৰ কাৰণে চেষ্টাও কৰিম তেনেকে জীৱন প্ৰণালী বিলাক এ আজি এ গৈ আছে আৰু কৰি থাকিম বুলি ভাবিছো ঠিক আছে আপুনি এই বিষয়টো কলেই তাৰপৰিও আপোনাৰ বাহিৰেও অন্য অন্য মানুহ বিলাকে কেনেধৰণৰ জীৱন প্ৰণালী আহ চলাই আছে বা কৰি আছে তাৰ ওপৰত অকমান ক'ব নেকি
সেইটোৰ পৰা তেন্তো চবৰে সেইবিলাক বেলেগ বেলেগ হয় এতিয়া তেওঁলোকৰটো কবলৈতো অসুবিধাই হয়
হয়
গতিকে তেওঁলোকৰ বিষয়ে ইমান নাজানিম কিন্তু মানে দৈনন্দিন জীৱনত যেনেকে মানুহে চলে তেনেকেই চলে আৰু উঠাপে ধৰি সকলোৱে নিজৰ নিজৰ কৰ্মত ব্যস্ত হয়
হয়
আৰু সকলোৰে কৰ্মবিলাক বেলেগ বেলেগ
হয় আহ সেইখিনিতে মই আৰু এটা প্ৰশ্ন প্ৰশ্ন বা সুধিব বিচাৰিছো এই এই যে আমাৰ যিটো আমি কৰি থকা জীৱন প্ৰণালী সেইটোত আমাৰ নিজৰ শৰীৰটো আহ কেনেধৰণৰ উপশম পাব বা এটা ভাল পাব নে নাপাব না তাত থাকি আৰু বেছি এ কিবা আহ আমি এ কৌশল লগাই নিজৰ দেহাটো আহ সুস্থ কৰি ৰখাৰ কিবা ব্যৱস্থা আৰু আপুনি দেখিছে নেকি
উম উম সেইটো হয় কথাটো মানে আজিৰ দিনতো মানে আমি যিবোৰ খাদ্য খাই আছো
উম
শাক পাচলি হওক বা যিবোৰ মানে আমাৰ শৰীৰৰ উপযোগী বুলি খাইছো গোটেইবোৰতো শৰীৰৰ উপযোগী নহয়
হয়
এতিয়া বজাৰত কিনা শাক পাচলিবোৰ যিমান ভাল শাক পাচলি নোমোক সতেজ নোলওক কিন্তু গোটেইবোৰ যিবোৰ সাৰ দি পেলাই উৎপাদন কৰা হয় সেইবোৰতটো মানে আপোনাৰ বিষ খোৱা নিচিনাই হয় খোৱাৰ নামত ধৰি লওক গতিকে তাৰ কাৰণেতটো স্বাস্থ্যৰ মানে আজিকালি কিমান সৰু সৰুতে মানুহৰ বেমাৰ হৈ যোৱা হৈছে
হয়
তাৰ কাৰণে মানুহে যদি নিজে অলপ ঘৰতে কষ্ট কৰি যদি অলপ কিবা বনাব পাৰে মানে চব্জি তবজি কিবা হওক মানে ঘৰৰ উপযোগী খিনি
হয়
গতিকে সেইখিনি খালে আপোনাৰ অসুবিধা নহয় আৰু আপোনাৰ যদি খৰীৰ চৰ্চাটো কৰি থাকে ডেইলি ৰে সদায় শৰ চৰ্চা কৰে দৈনন্দিন জীৱনত তেতিয়াতো নহয় এইবিলাক ধৰি লওক মানে হ'ব কিন্তু কমকৈ হ'ব আৰু তেনেকুৱা নিচিনা কথা
হয়
কিন্তু আজিকালি মানুহবোৰতো শৰীৰ চৰ্চা কোনো মানে তেনেকুৱা হেৰিয়েই নাই হৰি চৰ্চা নামত জিমত যায় ধৰি লওক
হয়
গতিকে সেইবোৰ কিবা যিবোৰ মানে আৰ্টিফিচিয়েল বুলি কওঁ আৰু তেনেকুৱা ধৰণৰ হয় কিন্তু নিজে যিটো মানে আগৰ দিনত মানুহবোৰে পথাৰত খেতি কৰিছিলে গৰু চৰাইছিলে হাল বাইছিলে কিন্তু তেতিয়াতো মানুহৰ বেমাৰবোৰ নাছিলে এতিয়াহে বেছি হৈছে
হয়
গতিকে সেইবোৰ কাৰণত মই ভাবো যে মানুহে যদি নিজে যদি তেনেকে কৰে গতিকে নিজে মানে নিজৰ শৰীৰটো ভালে থাকিব আৰু আজিৰ দিনত আৰু এতিয়াতো যিমান মানে আধুনিকতা আহিছে ধৰি লওক এ চি পে ফেনৰ পৰা ধৰি যিবোৰ মানে আৰু যিমান মানে নতুন প্ৰজন্মৰ বস্তু ওলাইছে সেইবোৰতোতো মানে শৰীৰৰ কাৰণে বেয়াই দিয়কচোন এক প্ৰকাৰৰ
হয়
তেনেকুৱা নিচিনা কথা মে মই ভাবো আৰু তেনেকে
ঠিকে আছে আপুনি কোৱাতটো খুব আহ সঁচা কথা বা দুৰপত্য কথা যাৰ ফলত আজি কম বয়সতে বহুত মানুহে জীৱন আহ নষ্ট হোৱা দেখিছো বা তেনেকে মৃত্যু হোৱা দেখিছো আমি গতিকে খন্তেক সময়তে বহুত খিনি কথা পাতি শৰীৰ চৰ্চা বিষয়ত বা নিজৰ দৈনন্দিন জীৱনৰ কাম কাজৰ ওপৰত যিখিনি কথা আজি আমি আলোচনা কৰো কৰিলোঁ বহুত ভাল লাগিল ধন্যবাদ
ধন্যবাদ ধন্যবাদ ঠিক আছে